কি খবৰ? অ, অ, কি কৰি আছা?
এনেই মই ভাত খাই কিনে বিচনাত বহি আছিলোঁ।
অ, অ, হয় নেকি, বাকী কেনেকুৱা, বতৰ চতৰ বাকী খবৰ কেনেকুৱা।
এ চবে ভালে বতৰটোনো কি বৰষুণে দি আছে তা মাৰি আছে, ঠাণ্ডা। হয় ঘৰতে চব ভালে আছে দিয়ক।
অ, ফেমিলি ফটো আছিল চাগে তোমালোক- কিবা ট্ৰেডিচনেলত কিবা ফুট লগাই ন সেয়াত, মানে কিবা সেনেকুৱা নিয়ম আছে ন তোমালোকৰ। অ, সেইটো এই চাউলৰ, হ হ। মানে উৎসৱবোৰত তোমালোকৰ। অ, অ, তোমালোকৰ নেপালীৰ নেপ উৎসৱত তোমালোকৰ মেইন সেয়া কি যেনেকুৱা আমাৰ অসমীয়াৰ বিহু এতিয়া তোমালোকৰ নেপ পালিৰ কি হয় দুৰ্গা পূজা।
অ, আমাৰ দ দ দচই বুলি থাকে সেইটোও থাকে। এ এইটো দহ দুৰ্গা পূজাৰ দহ দশমী দশমী দিনা সেইটো হয়।
উম, হম। অ, তীজ তীজ বুলি থাকে ন। অ, সেইটো তীজত কেনেকুৱা হয় মানে মই টো অ, তীজ অকল নেপালীৰ নহয় বিহাৰী, মাৰোৱাৰী সেনেকুৱাৰো আছে চাগে তীজ। হয় নে অ তীজত কেনেকু কোৱা হৈ কি হয় তোমালোকৰ
মানে আপ, পৰম্পৰাটো মানে আপোনাৰ তীজত কি হয়, আম আমাৰ মানে ম মহিলা বিলাকে, ৰঙা কাপোৰ পিন্ধি শাৰী হয় হয়, ৰঙা কাপোৰ পিন্ধি শাৰী খাৰু পিন্ধে, মানে নাচ
দি সেনেকে যা, হা হা, মানে ক'ত ঘৰতে নে ক'বাত মন্দিৰত।
ফাংচন হয় মানে আপোনাৰ। মন্দিৰতো যায় ফাংচনো হয় ডাঙৰ কৰি।
হয় নেকি।
তেহৱাৰৰ যেনেকৈ আৰু। বিহুত যেনেকে থাকে না বিহু যেনেকা থাকে
অ অ মানে এটা ডাঙৰ উৎসৱৰ দৰে আৰু আ্ছা
আৰু হয় আৰু সেইটো ৰঙা ৰঙা ফুট যে লগা সেইটো হয় সেইটোতো চাউল ৰঙা ৰঙে
উ মানে দৈ চাউল চেনি আৰু অ মানে সেন্দুৰ নাইবা ৰঙা কালাৰটো ন সেইটো মানে মিক্স কৰে
হয় গোটেই মিক্স কৰে মানে আপোনাৰ এইটো ৰ এইটো ৰং মানে আপোনাৰ কিবা তিহল হ'ল তেতিয়া লগাব নহ'লে ক'ত বা বাহিৰত গৈ আছোঁ মানে আমি। বেছি দিনৰ কাৰণে বাহিৰ গৈ আছে তেতিয়া ঘৰ মানুহে লগাই দিয়ে
মানে এইটো তোমাৰ শুভ হয় আৰু উওলাই যোৱাৰ আগতে লগোৱাাতটো? শুভ হয় অ' সেইকাৰণে লগাই ন আৰু কি এনে কেনেকুৱা আৰু আছে ন তোমালোকৰ বিয়াৰো নিয়ম বোৰ বেলেগ? মানে বিয়াত যেতিয়া আমাৰ যেনেকুৱা অসমীয়াত বিয়াত টো হয় সেনেকুৱা তোমালোকৰো বেলেগ হয়? উম হুম।
হয়। বিয়াত আমাৰ কি আৰু বিয়াত আমাৰ মানে আমাৰ সেন্দুৰ লগোৱা নিয়মতটো বেলেগে থাকে
উম উম তাকেইেতো মই মানে সদিনা এটা আৰ্টিকেল পঢ়িছিলো পঢ়োতে মই মানে দেখা পালো আৰু যে এ নেপালীৰ পৰম্পৰাটো আমাৰ ধৰা অসমীয়া পৰম্পৰাৰ লগত সেনেকে নিমিল নিমিল আজ মিল আছে মিল নাথকা নহয় বাট কিছুমান বস্তুবোৰ অলপ বেলেগ অলপ মানে অলপ বেলেগ বেলেগ থাকে আৰু যেনেকুৱা বিয়াৰ ক্ষেত্ৰ তোমাৰ ধৰা বহুতখিনি নিয়ম আছে প্লাছ তোমালোকৰ দশমী যোনটো কলা অ' সেই দূৰ্গা পূজা টাইমত তমি
হয় হয় দহমি দিনা। গ যে দহমী দিনত।
দুৰ্গা পূজাৰ দশমীৰ দিনা সেইটো হয় আৰু অ' তাকে স এদিনাতো এনে বেংগলীৰ মানে বেংগলীৰ পৰম্পৰাত উ দূৰ্গা পূজাতটো চবচে ডাঙৰ ত' মই ইমান গম পোৱা নাছিলো আৰু এতিয়ানে নিয়মত মানে তোমাৰ সেইদিনা বহুত ডাঙৰ কে মানা যায়।
হয় ডাঙৰকে মানা যায় সেইদিনা মানে আমাৰ বোৰ চবেচ কি ভাল ডাঙৰ ফেষ্টিভ এইেটোৱেই আমাৰ। দশমী দিন আজি হয় সেইটোয়ে হয় আৰু তাতে ধৰণৰ ধৰণৰ খাদ্য বিলাক বনে মাংস মাছ আৰু আমাৰ আমাৰ আ মানে নেপালীৰ কালচাৰৰ যে পিঠা থাকে না পিঠা চেল ৰুটি যে কই মানে হয় হয় সেইটো লাগেই মানে আৰু সেইটো ঘৰতে মানে এইবিলাক ঘৰতে বনাই আৰু তিলৰ অ তিলৰ আছেতো কম্পালছৰি গোটেই ফেষ্টিভেল এটাত থাকিব হয়টো চেলটি
উমম হম হম তাকেতো দশমীৰ মানে সেয়া তো মই সেইদিনা পঢ়িলো পঢ়োতে মোৰ ভাল লাগিল মোক বোলো নাই মই অলপ এবাৰো কথা পাতি পাতি চাম তাৰ লগত কেনেকে কোৱা হয় কি হয় ট্ৰেডিচনেল টো মানে পৰম্পৰা সেইখিনিয়ে আৰু
হয় হয় আৰু আমাৰ নেপালীৰ মানে আপাৰ যে ট্ৰেডিচনেল ড্ৰেছ সেইটোও বেলেগ থাকে আৰু
অ সেইটোত তো মই সেইটোততো উম আৰু আৰু সেয়া চৌৱনী চলো বুলি কয় নেকি অ মানে উ উ মহিলাৰ যিখিনি মহিলাৰ যিখিনি সাজ পাৰ থাকে সেইখিনি চবনি চলোও আৰু তোমাৰ
আৰু আমাৰ ডেঙিত যে নেকলেছ লগায় তাক আপোনাৰ তিলাৰী বুলি কয় সেইটো লগায় হয় হয় এইটো গ'ল্ডৰ থাকে এইটো যে প্লাষ্টিকৰ মানে আপুনি পিয়'ৰ গ'ল্ড আপোনাৰ এনে এনে বাহিৰৰত ৰেডিমেড ক প্লাষ্টিকৰ পাইপ গল দৰে বেছিভাগ মানুহ গল দৰে পিন্ধে এইটো এই মান আপোনাৰ নেপাল নেপী ট্ৰেডিচন না সেইটো গল্ডৰে থাকে বেছিভাগ
মণিতটোক পতে বুলি কয় মে বি পতে হয়নে অ অ অ তাকেইেতো
বেছি আপুনি সেউজীয়া ৰঙৰে দেখিব বেলেগ বেলেগ কলৰৰ ৰঙৰ থাকে বেছি সেউজীয়া ৰঙৰে থাকে ৰঙা হালধীয়া বেছিভাগ এক সেউজীয়া ৰঙৰ থাকে
অ সেউজীয়াাতটো মানে মেইন সেয়া তোমালোকৰ মংগলসূত্ৰ টাইপ ন উম উম তাকে আৰু তোমালোকৰ সেয়া দশমীত তোমালোকৰ মানে কেনেকা কোৱা হয় যেনেকে এতিয়া ধৰা বিহুত অ ডাঙৰে সৰু ঘৰত যায় বা সৰুবোৰে ডাঙৰ ঘৰত যায় সেৱা লয় সেনেকুৱা হয় নে কিবা বেলেগ হয়
মানে আমাৰ যেনেকে ডাঙৰ হৈ যেনেকে আমাৰ আইতা আইতা আছে আমি সেহত ঘৰত আগত ফুডবিলাক লগাওঁ আৰু মানে বেলেগ বেলেগ মানুহৰ হয় আৰু যোন আমাৰ চিনাকি আছে যে আমাৰ চিনাকি নিজৰ মানুহবিলাক হেনে ত ঘৰত যাই কিনে লগাও হেনতে আমাৰ ঘৰত আহে ফুত লোৱাৰ পাছত পইচা দিয়া হাতত মানে ডাঙৰ ম ডাঙৰ মানুহে সৰু বাচ্ছাবিলাকক পইচা দিয়ে সৰু মা পইচা দিয়ে এনেকা
পঢ়াৰ হিচাপ পইচাটো দিয়ে আৰু অ পইচাটো দিয়ে আৰু ছোৱালী মানুহক ভৰিতো সেৱা কৰে
হয় ভৰিতে সেৱা কৰে আৰু আৰু কাণত আমাৰ ফুল নহ'লে মকৰেৰ সৰু সৰু আপোনাৰ পুলিবিলাক থাকে না
আহ মানে মাকৈ গছ
অ মাকৈৰ পুলিবিলাক লগাই দিয়ে
অ সেইটো কি বুলি কয়
সেইটোতো আপোনাৰ আৰৰৰ নেপালীটো জমেৰা বুলি কয় হয় জমৰা হয়
উম হম অ সেইবোৰ সেইবোৰ দিয়ে নেকি মানে যদি অ কাৰণ সেইটো টাইমত ফুল নাপায় সেইকাৰণে দিয়ে এনে কিবা নিয়ম আছে
নাম জমেৰা নাপালে আপুনি ফুল লগাব পাৰে সেনেককা হয় মানে আপোনাৰ আপোনাৰ মেইনটো হ'ল আপোনাৰ এইটো যে মকায়ৰ পুলি সেইটোৱে মেইন বস্তু সেইটো নাপালে এতিয়া কি কৰিব ফুলেদি কাম চলাব লাগিব
অ অ অ অ অ হয় নেকি ঠিকে আছে বাৰু ভলে উম
যোগান কৰে খায়
উম সেইদিনা মানে পুৰা তোমালোকৰ ফুল্লি মানে উৎসৱটো পুৰা ডাঙৰ পালন কৰে ন মানে দশমীৰ বিজয়া দশী অসমীয়া দিনা অ হ'দ অ আচ্ছা
আৰু আৰু আছে আৰু আছে ফেষ্টিভেল আমি দিৱালীও মানুহ আমাৰ মানে যেনেকা নৰ্মেল মানুহ কৰে সেনেকা আমাৰো আৰু মেইনটো আমাৰ এইটো দশ আৰু আপোনাৰ
অ মেইনটো তিজ আৰু দশমি হয় উম
আৰু আমাৰ আৰু থাকে ন তুলসী পূজা তুলসী বিয়া এই বিলাক কৰে
হয় সেইটোতো আমাৰ যেনেকুৱা অসমীয়া কাতি বিহুত কৰে সেনেকে তোমাৰ লগত তুলসীকো বাঁহৰ সেয়াত
হয়, হয়। হয় আৰু অমিতাৰ অমিতাৰ আপোনাৰ অমিতা মানে বাঁহত সৰু বাঁহত অমিতা লগাই তাক সজায় সেনেকা কৰে, তুলচি লগাই সেনেকা বিয়া কৰি দিয়ে। বা ডাঙৰ বাঁহ লগা সেইটোক ৰং কৰিব তাতে ফুলৰ আপোনাৰ গেন্দা ফুলৰ মালা পিন্ধাই দিব। আৰু আমাৰ আৰু থাকে ভাই ভাই ফুটা থাক
সেইটো তোমাৰ দীঘলীয়া টাইমত থাকে, ভাই
হয়, হয়, দিৱালী টাইমত, সেইটো মানে সাতটা মানে ভন্ট বিলাকে, নিজৰ ভাই মানে ভাইটি আৰু দাদাক সাতটা ৰঙৰ ফুট লগাই দিয়ে। বগাটো আপোনাৰ মেইন বেচ থৈ গ'ল। তাৰ সাত-ছয়টা ৰং থাকে তাৰপিছত।
অ', অ। মানে তোমাৰ সাত বিধ ৰঙেদি তেওঁলোকে ফুট দিয়ে ভাই ফুটাৰ দিনা, ভনীয়েক বোৰে ককায়েক আ', দাদাক নাইবা ভাইটিক সেনেকুৱা ন, অকল নিজৰ থাকে এনে, এতিয়া ধৰা মামাৰ ল'ৰা বা খুক খূৰাৰ ল'ৰা।
উম, পাৰে-পাৰে সিহঁতকো পাৰে, নিজৰে-নিজৰে হেহঁতে না ভাইটি দাদা। হয়, হয় সম্বন্ধৰ ভিতৰত হ'লে হল। আৰু তেতিয়া উপহাৰ বিলাক দিয়ে, ভাইটি দাদাই ভণ্টী বিলাকক।
অ', অ', তেনেহ'লে ভাল এই ফালে মানে এইটো, গিফ্ট এক্সেঞ্জ হয় আৰু, সেইটো টাইমত অ ঠিকেই আছে।
পূজাবিলাক হয়। গায়ক পূজা কৰো।
তোমাৰ সেয়া, আ ভাইদোজৰ টাইমত
হয়, হয়। অ, কুকুৰ-কুকুৰক-কুকুৰক পূজা কৰো, কাউৰীক পূজা কৰো। তাৰপিছত গায়ক পূজা কৰো হয় আৰু আমি দুৰ্গা দিৱালীৰ টাইমত ৰাতি ৰাতি আমি আমি মানে যেনেকা হলি তেনে হলী যেনে নাচ গান কৰি ফুৰি থাকে বেলেগ বেলেগ ঘৰত যায় যে আমি দিৱালীৰ হয় হয় আমি দিৱালী হয় হয় আমি দিৱালী টাইমত ঘৰত মানুহ ঘৰত ৰাতি ৰাতি যাই কিনে নাচ গান কৰো।
অ সেইটো সেইটোও এটা আছে নেকি?
হয় হয় এটো তাক আমি তাক আমি আমি কি ক তাক আমি ভয়লু বুলি কওঁ।
অ ভৰিতলো আমাৰ যেনেকুৱা ইয়াতে বিহু মাৰিব আহে ব বহাগ বিহুৰ টাইমত সেনেকুৱাই আৰু ঘৰে ঘৰে ঘৰৰ দুৱাৰ মুখত। ঘৰৰ পদুলিত গৈ কিনে তোমালোকে ভৰিল খেলা হা হা। সেইটোত তোমালোকৰ মানে ট্ৰেডিচনেল কিবা আছে নে এনেই গানত এ ধৰা মাইকত সেনেকৈ গান গোৱা
নাই নাই ট্ৰেডিশন আম নিজৰ অ হয় নিজৰ ঢোল বিলাক নিজৰে ঢোল বিলাক থাকে নেপালী নেপালীৰ গান বিলাক সেনেকাা হয় হয় আৰু মানুহ বিিলাক সেইটো এইটো হয় সেইটো কৰাাৰ পিছত তাৰ পিছত মানুহ বিলাকে পইচা দিয় আৰু এনেকাই
অঁ অঁ অঁ ঠিক আছে
তে
মানে তোমাৰ তেওঁলোকে তোমালোকক আহাৰ হৈ যেনেকৈ আমাৰ বিহুৰ টাইমত অঁ পিঠা লাৰু পইচা সেনেকৈ আগবঢ়াই তেওঁলোকেও তোমালোকক আগবঢ়ায়
হয় হয় হয় ফল বিলাক দিয়ে পিঠাবিলা কিয়োনে চৰিয় টি থাকে নাই
অঁ অঁ অঁ অঁ অঁ অঁ ভালেই ভালেই ভালেই তাকেতো জানি ভাল লাগিল বাৰু আৰু কিবা জানিব হলেও ফোন কৰিম দেই আহ আহ দিয় অঁ দিয়া
উম দক